হেল্ল',
কি কৰি আছা পালাহি নাই ঘৰ আহি পেলাই কলেজৰ পৰা?
অ', উম, আহিলো অ, অলপ আগত আহি পালো এতিয়া এনেই ৰেষ্ট কৰি আছো।
আচ্ছা তোমালোকৰ কলেজত মইও আছো। তো'ঘৰতে বহি পেলাই এনে অকমান মুভি এখন চাই আছিলোখটম হল এতিয়া।
অহ',
উম, ভাল লাগিলে কিন্তু দেই চিনেমাখন চাই এতিয়া ভাবিলোঁ ফোন এটা কৰো বহুদিন ফোন চোন কৰা নাই।
অ, হয়- হয় ফোন কৰিলা ভালেই হ'ল মইয়ো কৰিম ভাবি আছোঁ।
আচ্ছা এতিয়া তোমালোকৰ কলেজতো ঘৰৰ পৰাতো বহুত দূৰ হয়- হয় নাই?
এ দূৰ- দূৰ বহুত দূৰ।
এ দূৰ হলে কি তুমি অহা যোৱা উহা যোৱা কৰা ন'?
মই বাইকতে আপডাউন কৰোঁ।
আতছা ঠিকে আছে তেতিয়াহ'লে। আজিকালি ৰুম চুম বিলাক হোটেল হোষ্টেল বিলাকতো বহুত ভাড়া চাড়া লয় আৰু খাদ্যবিলাকো ইমান ভাল নিদিয়ে।
হয়- হয় সেইটো সেইকাৰণে আপডাউনে কৰিলোঁ আৰু হায়াৰ ছেকেণ্ডৰীও ৰুমত বহি পঢ়িছিলোঁ যে।
অ, হয় নেকি?
হয় সেই দুবছৰ, অ তাত মই নিজে বনাই খাবলৈ, পঢ়িবলে অলপ প্ৰব্লেমো হয় আৰু ৰুমত বহিও আম
উম, সময়তো বহুত নাটনি হয় ন! ৰাতিপুৱা শুই উঠিয়ে চব কাম কৰিব লাগে, বনাব লাগে।
হয়-হয়, সেইকাৰণে একদম প্ৰব্লেম হয় খাবলৈ-মেলিবলৈ। টাইম, টাইম মানে একদম কম হয় চৰ্ট হৈ যায়।
হয়।
সেইকাৰণে ঘৰৰ পৰাই বাইকতে আপ-ডাওন কৰি দিলো।
আত্ছা!
বহুত একদম টেনচনো লাগি আছে অ'।
কি হৈছে অ ইমান টেনচন নো? কেলে ইমান
টেনচন একদম আজিকালি অনলাইন গেমত। পইচা আজিকালি পইচা বহুত হাৰিলো অ, অনলাইন গেমত অনলাইন গেম খেলি খেলি।
এ আচ্ছা কেলে খেলা নো? এইবিলাকতো চব স্কেম হয় ফ্ৰদ হয়, তুমি গম নোপোৱা নেকি?
সেইটোৱে প-ইচা। এ ভাগিন এটা ভাগিন এজনে ভালকে ক'লে আৰু খেলা-খেলা বুলি এনেকা এনেকা পইচা পাইছো বুলি
উম, সেই তেনেকেই জালত পেলাই ন এইবিলাকে গেম বিলাকে।
হয় নে? অনলাইন গেম খেলিলো এটা ৱাই ৱাই বুলি কওঁতে তাত গ'ল পইচা ছহেজাৰ মান।
বাপৰে-বা ছহেজাৰ টকা?
হয়। এতিয়া আৰু এটা গেম খেলিছো হে এতিয়ালৈকে এহেজাৰ টকা মান গ'লেই।
অ, এইবিলাক নেখেলিবা হা ভাল মোৰ কথাটো শুনা ভালকে।
হয়।
এতিয়া যিমান গ'ল যাব দিয়া আৰু মানে অপচন নাই ন। তুমি-তুমিতো এইটো গেম বিলাকে কেনেকুৱা হয় প্ৰথমতে তুমি পইচা যাৰ এটকা মানে কম-কম কে লগাবা যে। সেহেতি তেতিয়া জিকাই থাকিব মানে ধৰ তোক ধুনীয়াকে পুৰা ডাঙৰ-ডাঙৰ এনেকে কোদাৰ থাকে তাত তোমালোকৰ চাই থাকে তুমি বোলে এইটো এই নম্বৰ আই-ডি-টো প্লেয়াৰটোয়ে এনেকে আছে নতুন কম পইচা লগাইছে ইয়াক জিকাবি। যেতিয়া তুমি পইচাটো বেছিকে লগাই দিবা
হয়।
এতিয়া তোমাৰ পইচাটো গোটেইতো লৈ যাব আৰু এইবিলাক গেমৰ পৰা সোমোৱা পইচা বিলাকো বেংক মানে মানে ব্লেক মানি টাইপৰ হয় গম পোৱা নাই তুমি? বেংক একাউন্ট বিলাক চিজ কৰি দিব মানে বেংক একাউন্ট ব্লক কৰি দিব এইবিলাক পইচা কেতিয়াবা।
হয় হয়, সেইটোতো নেখেলোঁ ভাল বুলি ভাবিছো।
ৰিকভাৰ কৰিম বুলি ভাবি খেলিবলৈ হ'লেও নেখেলিবা দেই যিমান গ'ল এ তিয়া যদি তুমি ৰিকভাৰ কৰি খেলিম বুলি ভাবিছা কিবা বেলেগ
হয় হয়।
এইবিলাকে মানুহৰ জীৱনটো ধ্বংস কৰি দিছে গম পাইছানে?
হয় হয়।
গোটেইবোৰ ঘৰত মানে মই বহুত পাইছো এটা ল'ৰাই নিউজত পাইছিলো নাইনটি ছেভেন লাখ নে কিমান পইচা লগাই দিলে।
হয় হয়।
এতিয়া সি একদম অৱস্থা বেয়া মানে এনেকুৱা কালাৰ পেদিক চন বুলি যে এটা থাকে কিবা।
হয়-হয় গম সেইটো মই চাইছিলো।
হয় এইবিলাক মানে কি হয় আজিকালি কন্টেন ক্ৰিয়েটাৰ বিলাকেও অলপ সানাক কিছুমান পইচাৰ কাৰণে অডিয়েন্ঞ্চ বিলাকক। হেৰি মানে মূৰ্খ বনাই পেলাই এই এইবোৰ গেমত পইচা লগাবলে কয়।
হয় হয়।
তাৰ পৰা যেতিয়া পইচাটো গোটেই হাৰি থাকে সেটো নিজৰে প্ৰব্লেম হ হয় নাই।
হয়।
উম তোমাৰ মানে কিমান মান গ'ল এতিয়ালৈকে।
মো
অ আঠ হাজাৰ মান গ'ল ৱাই, যোৱাই ছয় হোজাৰ মান গ'ল তাৰপিছত এতিয়া যিটো গেম খেলি আছো তাত দুহেজাৰ মান গলেই আৰু
এইটো এইবোৰ নেখেলিবা এই ডিলিট কৰিবা মানে ভালকে কৈছো এইবিলাক ভাল নহয় গম পোৱা নাই চিকিউৰিটি মানে মোবাইলৰ কাৰণে বেয়া এইবিলাক থাৰ্ড পাৰ্টি নহয় জানো অ তেওঁলোকে পইচাটো কপা দিয়ে তুমি নাজানা যদি ব্লেক মানি হয় তোমাৰ বেংক একাউণ্টটো যদি গুচি যায় তুমি কি কৰিবা তেতিয়া
সেইটোতো এতিয়া মাথা গৰম হৈ গৈছে সেইটো মই এতিয়া
উমহো এইকেইটা টকা যদি তুমি ক'ৰবাত বেলেগত বেলেগত ইনভেষ্ট কৰা হ'লে তোমাৰ বেছিয়ে প্ৰফিট আছিলে
হয়
ভালকে তুমি কিবা কিবি কাপোৰ চাপোৰ কিনিব পাৰিলাহেতে খাব পাৰিলাহেতেন অলপ কিবা ইনভেষ্ট কৰিব পাৰিলাহেঁতেন
হয়
অ অ কথা খবৰ এটা শুনি অ খবৰ এটা শুনিছা নে নাই
অ কি খওক খবৰ
এই তোমালোকৰ ঘৰৰ ফালে যে অলপ আগত যে পাহাৰ যে আছে
হয় হয়
তাৰ এনেকে পাহাৰ যে পিকনিক যে খাই যে অৰুণাচলৰ বৰ্ডাৰত
হয় হয়
মানে এইটো আমাৰ আমাৰ পৰা ইয়াৰ পৰা দহ কিলোমিটাৰ টৰ মানে ল'ৰা কেইটামান গৈছিলে খাবলে পিকনিক খাবলে গৈছিলে তাৰ পৰা এতিয়া নিউজ পাইছো গোটেই মানুহবিলাক মানে গোট হৈ আছে প্ৰটেজ কৰিছে ল'ৰা এটা মৰি আহিছে মানে লগৰ দুটাই স্কুটিত লৈ আহিছে লৰাটো মৰিলে মানে কিবা এইটো হত্যা বুলিয়ে ভাবিছে বহুতে এনে অ মানে মোক পিকনিক খাবলে কোৱা এইটো আজিৰ কথা তুমি গম পোৱা নাই চাগে ন
মই গম পোৱা নাই দেখোন আজি
ওচৰতে ভাবিলো তুমি জানিবা বা কিবা
অ মই গম পোৱা নাই নহয় এতো কি আজি কথা নেকি?
আজি ঘটনা অ মানে হেৰিয়ত তোমাৰ স্কুটিত লৈ আহিছে লৰা দুটাই তোমাৰ মাজত ভৰাই পেলাই লগৰ ল'ৰা তুমি তাৱৈক টো
অ মই গম পোৱা নাই দেখোন এইটো কি হৈছে জানো আজিকালি ল'ৰাবোৰ চব
ক'তবাছ আহিছে ভালকে বহিব লাগে খাব লাগে
অ গা ধুব গা ধুবলৈ গ গৈছিলে সপাই দেই তাত নদী যে আছে।
হয় হয় হয় নদী আছে বুলি গম পাওঁ।
উম
কিন্তু এনেকে হ'ল বুলি মই ঘটনা গম পোৱা নাছিলো।
আজিকালি য'তে ত'তে অকল ম মৃত্যু খবৰে শুনি থাক- অ এক্সিডেণ্ট আৰু তেনেকুৱা বেমাৰ হৈ মৰা এইটোৱে মানে কি কবা আৰু চবফালে খব ফালে বেয়া খবৰে বেয়া খবৰ বুজিছা নে।
হয় হয়।
এতিয়া আমাৰ চেণ্টাৰৰ পৰা অকণমান আগত তো সেইদিনাখনে যিটো ঘটনা হ'ল গম পাই ছাই ল'ৰা চাৰি টাই একেলগে মৰিছে।
অ সেইটোহে অ সেইটো নিউজ পাইছিলো মই দেখিছিলোঁ।
উম সৰু সৰু লৰা গম পাইছা নাই তোমাৰ লাইচেন্সো নাইকিয়া তেওঁলোকে গাড়ী চলাই ফুৰিছে।
অ সেইটো আজিকালি সৰু সৰু ল'ৰাই গাড়ী চলাই এইবোৰ। পিছত এক্সিডেণ্ট হলেও পুলিচ পুলিচক পুলিচক জমা দিলেও পুলিচে- এ বহুত কথা কয় বা পুলিচৰ এনেকুৱা সৰু সৰু ল'ৰা ছোৱালীক পায়। বাইক চলাব দিছে, গাড়ী চলাব দিছে লাইচেন্ঞ্চ নোহোৱাকে।
সেইটোয়ে প্ৰব্লেম ন এতিয়া সিহঁতি সিহঁতি ইমান নি- জীৱনটো ৰিক্সছত ধালিছে আৰু বেলেগৰ জীৱন আকৌ ওপৰটো হেতালি খেলিছে বুজিছানে।
হয় হয়।
সিহঁতিটো ইমান তেনেকে মানে পুৰা কিমান স্পীডত বাইক চলাই দেখিছা।
হয় হয়।
ইমান দূৰত যায় তেওঁলোকে ঘপককে এক্সিডেণ্টটো হৈ যাব। নিজৰ লগতে মাক দেউতাককো- তোমাৰ হতাহত ভোগ পেলাব।
হয়।
মুঠতে আৰু এই- মানে ভালকে ষ্ট্ৰিক্ট কে মানে লাইচেন্স নোহোৱাকে উঠ- সৰু ল'ৰা ছোৱালী ওঠৰ বছৰৰ তলৰ খিনিক- ভাল গান টা বনাবও লাগে মানে দেশ চৰকাৰে মোৰ মতে।
হয় হয় বহুত কম বয়সত। বহুত কম বয়সত আজিকালি বাইক গাড়ী চলাব দিব নালাগে মা দেউতাকে মা দেউতাই জানিব লাগে কথাবোৰ ল'ৰা ছোৱালীৰ কিমান সময়ত- দিব লাগে আজিকালি আৰু গাড়ী গুৰা ইমান সৰু দিবই নালাগে। আহ ঊনৈছ-বিশ। ওঠৰ ঊনৈশ বছৰতে আজিকালি বাইক গাড়ী চলাব দিয়ে। আজিকালি একৈশ বাইশ বছৰত- তেনেকাত গাড়ী চলাব দিব লাগে তেতিয়া কথাবোৰ ল'ৰা ছোৱালীক বুজি পাব। নলেজ বোৰ সোমাব তেতিয়াহে গম পাব অ এনেকা চলাব লাগে, এনেকে স্পীড চলাব নালাগে। এনেকা এক্সিডেন্ট হৈ থাকে।
নতুন নতুন বিশেষকে গাড়ী ফুৰা এটা মানে মনত এ- এটা হেৰি আহে ন কিবা উত উত্তেজনাও থাকি থাকে ন। সেহতৰ মানে মনত পুৰা- উত্তেজনা হৈ থাকে বোলে এই আজি ইমান স্পীডত চলাম বোলে।
হয় তেনেকে চলাব নালাগে, অলপ-
তেওঁলোকে বেলেগৰ কথাও নাভাবে। এতিয়া তুমি তামিলনাডু যোনটো নতুনকে পি এম হৈছে- অ চি এম হৈছে আৰু এতিয়া নতুন- বহুত উলিয়াইছে মানে ওঠৰ বছৰৰ ল'ৰা যদি লাইচেন্ঞ্চ নাথাকে মানে- কোনো যদি এই দিক কি বুলি কয়, লৰা ল'ৰা ছোৱালী এনেকে গাড়ী চলাই যদি এক্সিডেণ্ট কৰে। তেওঁলোকৰ পেৰেন্টছৰ তিনি বছৰ কাৰণে জেল হ'ব আৰু ষ্টু সেই মানে যোনটো ল'ৰা ল'ৰা বা ছোৱালী সিহঁতৰো মানে কিবা জেল হব বা জৰিমনা হব।
হয়-হয় এইটো মই শুনিছিলো নিউজত।
এইটোতো বহুত ভাল কৰিছে দেই এনেকুৱা
হয় ৰূল ভাল কৰিছে। আমাৰো ইয়াত এইটো ষ্টেটত হ'ব লাগে ভাল।
উম, তেতিয়াহে অলপ উৎপাত বিলাক কমিব এনেকুৱা সৰু সৰু চেঙেলীয়া ল'ৰা ছোৱালী বিলাকৰ।
হয়-হয় উৎপাতবোৰ কমিব অলপ সাৱ সচেতন হ'ব।
উম, পুনেৰ কেচটো তুমি গম পোৱাই চাগে, এনেকে এটা ল'ৰাই কিবা ধনী ঘৰৰ বিজনেচ মেনৰ ল'ৰা এটাই গাড়ীখন যে চুপাৰ কাৰ খন সেইখনে যে খুন্দিয়াই পেলাই ফেমিলি এটা মাৰি পেলা নাই জানো।
হয় হয়।
তাৰ পৰা কি কৰিলে পুলিচছে অকল কিবা তিনিশ বৰ্ডৰ নে চাৰিশ ৰ্ডৰ ৰচনা এখনে লিখিল থয় দিলে তাক গাড়ী চলা নচলা বুলি কেনে।
হয় হয়।
এইটোয়ে আজি জাস্টিস আৰু আমাৰ ইণ্ডিয়াত গম পাইছানে।
আজিকালি আমাৰ এই দেশত এনেকুৱাই চলি আছে যিটো ঘটনাই মানুহক ইমান বেয়া বেয়া ভাবি অ, বেয়া বেয়া মানুহৰ মনৰ মানুহৰ যিটো জীৱনৰ কাৰণে মানুহৰ যিহেতু আজিকালি একো নহয় যেন কৰে।
মানুহৰ জীৱনতটো, মানুহৰ জীৱনৰ একো ভেলু নাইকিয়া হৈ গ'ল।
অকল ভেলু কাৰ আছে গম পাইছা নে পলিটিচিয়ান ধনী মানুহ ব্যৱসায়ী। অকল সেইবিলাককহে ভাবে। আমাৰ সাধাৰণ মানুহ যেন মানুহে নহয় এনেকুৱা যেনেকুৱা ট্রিটমেন্ট দিয়ে।
হয়-হয়। তেনেকা মানুহ নহয় বুলি ভাবে আমাৰ যেনেকাে সাধাৰণ মানুহ বোৰক।
তাকেহে পায় আজিকালি ।
হয়-হয়, দেশৰ সংবিধান বোৰ দেশৰ যিবোৰ নিয়ম নীতি বোৰে ডাঙৰ-ডাঙৰ চি এম পি এম বোৰে ভালকে এটা অ' দায়িত্ব নলয় যদি আমাৰ যেনেকা মিডিল ক্লাছ, মিডিল ক্লাছ জনসাধাৰণৰ কাৰণেতো এনেও প্ৰ প্ৰভাৱ পৰিবই।
সেইটো এতিয়া দেখিছানে, বাজেট দেখিছা বস্তু দাম কিমান বাঢ়িলে বাৰু। জনসংখ্যা বাঢ়িছে মানে ইমান টেক্স লগাব লাগে তোমাৰ টেক্স এ টেক্স। ইমপোর্ট এক্সপোর্ট তো কবই নালাগে, হাড্ৰেড পাৰ্চেন্ট দুশ পাৰ্চেন্ট লয়কে টেক্স আছে। কিছুমানৰ।
হয় হয়, ডেইলি ডেইলি ইমান ডেইলি ইমান এক্সিডেন্ট হয়।
সিদিনা কিনা মিঠাতেলৰ বটলটো এতিয়া তাত দুগুণ প্ৰাইজ হৈ গ'ল দেখিছা। উম, বাকী প্ৰাইচটো ক'বই নালাগে চিলিণ্ডাৰ
লগালে বহুত-বহুত দাম হৈ গ'ল।
আজিকালিতো আৰু এইয়াই পেট্ৰলৰ কথাটো ক'বই নালাগে তুমি ইথানল মিক্স কৰা তেলৰ দাম কিমান বাঢ়িছে।
হয়-হয়। বহুত বাঢ়িছে এতিয়া এশ সাত টকা দেখোন অসমতে আছে।
হয়-হয়, ঠিক আছে তেতিয়াহ'লে।